অ শুনা পাইছে নে।
অ বাইছো কোৱাচোন।
হয় হয় ভালে আছে।
হয় ভালে মই আপোনাৰ।
হয় মোৰো ভালে বাৰু মানে আজি আপোনাৰ লগত। এটা বিষয় লৈ আলোচনা কৰিম ভাবিলো সময় নিশ্চয় হ'ব।
অ, সময় আছে। আছে আছে, কওক।
বিষয়টো মানে খুব গুৰুত্বপূৰ্ণ বিষয়েই। মানে বৰ্তমান সমাজত প্ৰচলিত এক মানে জ্বলন্ত সমস্যা বুলিয়ে ক'ব পাৰি ইয়াক, আহ সমস্যাটো হৈছে মানে, মাদক দ্ৰব্যৰ প্ৰ চলন।
বাপৰে, আপুনি বহুত ভাল সমস্য- মানে ভাল গুৰুত্বপূৰ্ণ বিষয় এটা ওলাইছে। দেই আপুনি।
হয় হয়।
মানে আপুনিতো গম পাইছেই। দেখি আছে সমাজখনত মানে বৰ্তমান হৈছে কি মানে। বিভি ন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপবোৰ মই ভাবো, এই মাদক দ্ৰব্যৰ বাবেই মানে হৈছে। আপুনি কি কয়?
মই এইটোৱেই ভাবোঁ। যিবোৰ মানে হৈ আছে এইবিলাক কাম বিলাক বেয়া বেয়া, ৰাতি বিশেষ কৈ ৰাতি হ‌ওক বা দিনতে হ‌ওক, মানুহৰ মানে কোনো, ধ্যান নাই একো কামতে, এইটো মাদক দ্ৰব্যৰ কাৰণে হৈছে।
ঠিকেই ঠিকেই, এতিয়া এই মাদক দ্ৰব্য বুলি ক'লে, এ মানে ধৰক এতিয়া য়া। বি বিভি- আজিকালিটো মানে বিভিন্ন বয়সৰ লোকে মানে এই বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ ল- আ, যিসমূহ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ মাজত তটো মানে, বেলেগ এক মানে তেওঁলোকে ক্লাব এইবোৰ পাৰ্টি, এনেকুৱা ধৰণৰ এক সংস্কৃতি গঢ় লৈ উঠিছে, নহয় জানো?
হয়, হয়।
অ', এই বিষয়ে আপুনি কি কব, অকমান কওকচোন?
এই বিষয়ে এতিয়া চাওক, আপোনাক কব গলে মাদক দ্ৰব্য বুলি কলে বহুত দ্ৰব্য তেনেকা আছে। যেনেকে মদ হওক, ভাং হওক।
হয়, হয়।
বা দ্ৰাগছ্ হ‌ওক। আজিকালি মানে কি দ্ৰাগছৰ মানে প্ৰকপটো বাঢ়ি গৈছে আগতকে বহুত।
নিশ্চয়।
আগতকেতে দ্ৰাগ দ্ৰাগছ্ ইমান নচলা হৈছে নেকি, কিন্তু আজিকালি সময় এই দ্ৰাগছ বোলা বস্তুটো মানে কৰ পৰা কেনেকে নে কৈ সি যি কোনেও নাজানে, আৰু কাৰণ মোক নকয়ো। বা সেইটোৰ ওপৰত একো চৰকাৰে হওক বা আইনে হওক, একো মানে গুৰুত্ব দিয়া নাই ভাৰতে।
হয়, হয়। কিছুদিন পূৰ্বে কিন্তু মাজতে ধৰক ড্ৰাগছ বিৰোধী অভিযান যদিও মানে চলিছিলে কিন্তু বৰ্তমান সেনেকুৱা ধৰণৰ কোনো অভিযান বৰ্তমান দেখা পোৱা নাই। কিন্তু, তথাপিওতো নিশ্চয় চাগে এই তলে তলে এনেকুৱা ধৰণৰ আহ, কাৰ্যকলাপবোৰ হয়তো হৈয়ে আছে নিশ্চয়। আপুনি কি কয়?
হৈ আছে, হৈ আছে। কিয় নহব আৰু চাওক এদিন দুদিন অভিযান কৰিলেই টো সব শেষ হৈ নাযায়। ভালকে তন্ন তন্নক কৰি ভিতৰৰ পৰা খুচ-খুচৰি ওলিয়াব লাগিব।
হয়, হয়।
সেইটোয়ে কওঁ মই, আৰু অতি মদ হওক ভাঙ, চিগাৰেট এইবোৰটো আৰু অপন মানে খুলা কৈ টো হৈয়ে আছে এইটো।
হয়, হয় হয়। ঠিকেই কৈছে। মানে আজি এতিয়া মোৰ অভিজ্ঞতাৰ ফালৰ পৰাই যদি কওঁ, মানে বিদ্যালয় বা মহা বিদ্যালয় বা বিশ্ববিদ্যালয়সমূহত, আহ' আজিকালি মানে একাংশ ছাত্ৰ-ছাত্ৰীয়ে মানে, এ পঢ়িবলৈ বা হোষ্টেলৰ তেনেকুৱা ধৰণত যা- থাকে যিহেতু। তেওঁলোকে মানে গধূলি হলে ধৰক এনেকুৱা ধৰণৰ কিছুমান সংস্কৃতি গঢ় লৈ উঠিছে এইবোৰ, মদ্যপান আহ কৰি ধৰক আহ ৰাস্তাত বিভিন্ন ধৰণৰ অভব্য আচৰণ, এনেকুৱা ধৰণৰ আৰু মই বিশেষকৈ ক'ব বিচাৰোঁ এই যিবোৰ মানে বৰ্তমান দুৰ্ঘটনা হৈ আছে, এই গাড়ীৰ, বাইকৰ এনেকুৱা ধৰণৰ বা বিশেষকৈ এই সূৰা পানৰ ফলতেই নিশ্চয় হয়। আপুনি কি কয়?
অ' মই এই, মানে নিৰানব্বৈ শতাংশ মানে এইবোৰ সূৰা পাণৰ ফলতে হৈ আছে কিন্তু।
অঁ', অঁ'।
এই সুৰা-পানটো মানে কমাবলৈ মানুহে চেষ্টা কৰিব লাগে। কিন্তু, মানুহে নিজেই আজিকালি মানে
উম। ঠিকেই কৈছে, আপুনি যিহেতু কলে মানুহে আজিকালি প্ৰায় খায়। মই কিন্তু ইয়াত কেইটামান মই কাৰণ বিচাৰি উলৈছো আপুনি হয়নে নহয় কব। এতিয়া চাব দেই কিছুমানে ধৰক মানসিক চাপত ভুগি কিছুমানে একাংশ লোকে খায়।
হয়, হয়, এই আ মত ম
লোক এনেকুৱা আছে, য'ত এতিয়া মানে বন্ধু বৰ্গৰ এনেকুৱা একাংশ বন্ধু বৰ্গ আছে যে কয় আজি খোৱা একো নহয় এদিন খালে একো নহয় এনেকুৱা কে ধৰা এনেকে মানে খুৱাই বা এনেকে এদিন-দুদিনকৈ খুৱাতে খুৱাতে ধৰক অভ্যাস পৰিণত হয়। কিছুমানে আকৌ কি হয় বিভিন্ন ঘৰুৱা অশান্তি কাজিয়া পেচালত মানে ভুগী এনেকুৱা ধৰণৰ মানে মাদক দ্ৰব্যত মানে সহায় লোৱা দেখা যায়। গতিকে বিভিন্ন কাৰণৰ মানে মানুহে গৈ থৈ শেষত মাদক দ্ৰবতে মানে হাত দিয়ে। বুলি মই অনুমান কৰিছো। আপুনি কি কয় এইক্ষেত্ৰত?
আপুনি কোৱা ধৰণে গোটেই গেটাৰ কথাই সত্য একদম।
হম।
মানুহে নিজৰ মানে মানে অশান্তি গুচাবলৈ বা নিজৰ শান্তি আনিবলৈ এইেই দুটাৰ দুটাৰ বস্তুৰ কাৰণ মানে মাদক দ্ৰব্য ৰ ব্যৱহাৰ কৰে।
হয় হয়।
কিন্তু, এইটো একচেলি ভুল হয় এইটো সকলো মানো এই সমাধান অকল নহয় বহুত আৰু কিবা আছে। আপুনি মানসিক চাপ কমাবৰ কাৰণে আপুনি ব্যায়াম কৰিব পাৰে। বা ঘৰত যদি কিবা কাজিয়া লাগে যকানটো লাগি যায় সেইটো আপুনি। ডাঙৰৰ পৰামৰ্শ লৈ পেলাই সেইটো সমাধান উলিয়াব পাৰে। আলোচনাাৰ মাধ্যমে, বহুত উপায় আছে সেনেকুৱা কিন্তু অকল স মানক দ্ৰব্য আপোনাৰ সন্দে। সময়টো আবাৰ শান্তি দিব তাৰপিছত কি হ'ব আপোনাৰ।
সৃষ্টি ঠিকে কৈছে আপুনি ঠিকে কৈছে মানে। এনেকুৱা নহয় যে মাদক দ্ৰব্যৰ মানে গ্ৰহণ কৰিলেহে যেন তেওঁলোকৰ, সমস্যা সমাধান হ'ব। ধৰক, অকমান মনলৈ শান্তি বা ফূৰ্তি চিন্ত মুুক্ত হ'ব পাৰে তাৰ পাছতে। আকৌ একেই ধৰক অশান্তি অপ্ৰীতিকৰ পৰিস্থিতি এনেকুৱা সৃষ্টি হ'ব পাৰে নহয় জানো।
হয়।
অ ঠিকেই আৰু এতিয়া এই যি। যিবোৰ মাদক দ্ৰব্য মানে সমাজত প্ৰচলিত হৈ আছে মই এইখিনিতে এটা। কথা মোৰ মনত পৰিছে দেই, আমাৰ বৰ্তমানৰ এতিয়া তামিলনাডুত ক। অলপ দিন আগতে আমাৰ বিজয় থালাপতি যে নিৰ্বাচিত হল। আপুনি নিশ্চয় জানে তেওঁ এটা এনেকুৱা পদক্ষ। লৈছে তেওঁ কৈছে যে বিদ্যালয় মহাবিদ্যালয় বা শিক্ষানুষ্ঠান আৰু ম। মন্দিৰৰ ওচৰত যিসমূহ মানে সুৰাৰ বিপণী থাকিব সেইসমূহ মানে আঁতৰ কৰি মানে। আঁতৰত প্ৰায় পাঁচশ মিটাৰ দূৰত তত মানে কৰিব লাগিব বুলি তেওঁ। এটা নিৰ্দেশ জাৰি কৰিছে যিটো মানে এক মানে প্ৰশংসনীয় পদক্ষেপ বুলি মই ভাবো আপুনি কি কয় এই ক্ষেত্ৰত। ত।
মই কথা একমত মানে বিদ্যালয় হওক। ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান হওক তাৰ ওচৰৰ পৰা। সেইবোৰ গুচাব লাগিব। এই খুৰাৰ দোকান বিলাক তাৰে পৰা গুচাব লাগিব মানে। পাঁচশ মিটাৰ নহয় মইাবো অলপ দূৰত ৰখাটোৱে ভাল
হয় হয়।
আজিকালি আৰু চাও, দোকানবোৰ দোকানী বলেতো দিবই। আৰু তেওঁলোকৰোতো বস্তু বিক্ৰী হব লাগিব।
হয়।
এইটো ক্ষেত্ৰত আমাৰ নিজেই, আমাৰ ৰাইজ। যে এইটো মানে সচেতন হ'ব লাগিব আৰু।
আৰু মানে এনেকুৱা। আজিকালি কিছুমান মানে লোকে আহ এই সুৰাৰ বা এনেকুৱা ৰাগিয়াল বস্তুৰ পৰা মুক্ত মুক্ত হ'বলৈ এইবোৰ নিচা মুক্তি কেন্দ্ৰতো যোৱা দেখা যায় কিন্তু। হয়তো সকলোৱে প্ৰভাৱ ভাল প্ৰভাৱ নাপায়, কাৰণ কিয় কিছুমানে হয়তো প্ৰভাৱ তাৰে মানে। ভাল প্ৰভাৱ তেওঁলোকে নিচামুক্ত হয়, কিন্তু কিছুমানে আকৌ বহুতো এনেকুৱাকৈ। নিচামুক্ত কেন্দ্ৰত গ'লেও তেওঁলোকে মানে, সুফল নাপায় আপুনি কি কয় এই ক্ষেত্ৰত।
নিচামুক্তি কেন্দ্ৰ তেওঁলোকে যিমান পাৰে চেষ্টা কৰে যে। এ সেই তাৰে কষ্টৰ পৰা আমি উওল আহনো বাৰতে।
উম উম।
কিন্তু নিজেও। চেষ্টা কৰিব লাগিব, বলটো লাগিব প্ৰথম। কিন্তু গণ্ডগোল নাথাকিলেখুনি। নিজাকে কেনেকুৱা কাৰণ তেওঁলোকেও জানে যে আমি বেয়া বস্তু গ্ৰহণ কৰি আছো কিন্তু কিনিব পৰা নাই। কাৰোতে অলপ অ স্বভাৱ হৈ গৈছে।
হয় হয়।
স্বভাৱতো গুচাব লাগিব কি নিজ নিচা মুক্তি কেন্দ্ৰতো আপোনাক ত হিতে চেষ্টাহে কৰি দিব পাৰিব
হয় হয়
দিবতো নোৱাৰিব আপোনাৰ
ঠিকেই ঠিকেই তেখেতৰ নি নিজৰ মানে মনোবল সক ক্তিৰ জৰিয়তেহে সেই ধৰক নিচাৰ পৰা মুক্ত হব পাৰিব নহয় জানো
হয়
ঠিকেই ঠিকেই এতিয়া আপুনি নৱ প্ৰজন্মৰ বিষ বিষয়ে নৱপ্ৰজন্মক কেনেকুৱা ধৰণৰ কি বাৰ্তা দিব বিচাৰিব এই নিচাৰ পৰা আঁতৰত থাকিবলৈ
বাৰ্তামানে চাওক প্ৰথম মই কম যে আজিকালি নৱপ্ৰজন্ম বুলি কলে মই গম পাইছো যে দছ বছৰীয়া ল'ৰা বা আজিকালি এই নিচাযুক্ত ব্যৱহাৰ কৰে
উম
এখন তেওঁলোকে এইবিলাক ক'ত পায় সেইটো আপুনি জানে নাই
উম তাকেইতো কাৰণ কিয় সুুৰাৰ বিপণী খনতটো ওঠৰ বছৰ তলৰ অ ল'ৰা ছোৱালীক এইবোৰ বিক্ৰী কৰা একৈশ হয় মোক ক্ষমা কৰিব অকণমান ভুল হ'ল একৈশ বছৰ টো বিক্ৰী নকৰে বুলি মানে কোৱা হৈছে গাইডলাইন আছে
হয় হয়
তাত তে ক'ত পায় বাৰু এইবোৰ
সেইটো এইতা আপুনি নিজে নাজানো এইবোৰ আমি চাওক একগোট হৈ পেলাই ওলাব লাগিব সমাজত ওলাব লাগিব বাৰ্তা দিব লাগিব আমি নিজে
উম অকল মানে চৰকাৰক ৰখি থাকিলেই নহ'ব
চৰকাৰে কি কৰিব চৰকাৰে একো কৰিব নোৱাৰে চৰকাৰে চৰকাৰৰ কাম কৰিব আমি ৰাইজে নিজে টো কাম নিজে কৰিব লাগিব
ঠিকেই ঠিকেই
কাৰণ ভৱিষ্যতে আপোনাৰো ল'ৰা ছোৱালী হব পাৰি ল'ৰা ছোৱালী হব পাৰিম
হয় হয়
গোটেইখিনি কথা আমি সজাগত সমাজক আনিব লাগিব লাগিব
নিশ্চয়।
ভাল বাৰ্তা দিব লাগিব যাতে এইবোৰ কম হয়। বন্ধতটো আপুনি কৰিব নোৱাৰে এইটো মিছা কথা কিন্তু।
উম উম, কমাব লাগিব কিছুমান মানে। আৰু মানে আইন কঠোৰ হ'ব লাগিব। যে এনেকুৱা সৰু দৰক, অ নিৰ্ধাৰিত কৰি দিয়া হৈছে বয়সৰ তলত যদি কাৰোবাৰ হাতত একে খোৱা যদি প্ৰমাণ পায়। তেতিয়া মানে তেওঁলোকক ধৰক। অঁ, কম বেছি পৰিমাণে মানে দণ্ দণ্ডিতও কৰিব লাগিব তেতিয়া তেওঁলোকে ভয় খাব।
চি চিটিভি কেমেৰা থাকে। দোকান বিলাকৰ সন্মুখত যদি না ধৰা পৰে যে ম সৰু ল'ৰা ছোৱালী। কোনোবা দিয়া দেখা পায় তেতিয়া মই ভাবো তেওঁলোকৰ সেই। প্ৰমাণ পত্ৰ পৰিজ্ঞান পত্ৰ এইখন।
ঠিকেই।
বঞ্চিত কৰি দিব লাগে।
ঠিকেই ঠিকেই ঠিক কথা ক সুন্দৰ কথা আপুনি কৈছে শেষত মানে এইটোয়ে কম আৰু। যে এই ধৰণৰ নিচাজাতীয় দ্ৰব্যবোৰৰ। পৰা যদি আমি নৱপ্ৰজন্মই যদি অকণমান নি বয়সতে যদি আঁতৰি থাকিব পাৰো তেতিয়া, মানে তেওঁলোকে নিজৰ ভৱিষ্যত জীৱনতটো মানে সফল মই কৰিব পাৰিব। নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব নেকি? উম উম!
সেইটোয়ে আছিল আৰু আজি আমি আলোচনা ভালেই কৰিলো।
হয় হয় ভাল লাগিল আজি আপোনাৰ লগত এই বিষয়টোৰ আমি আলোচনা কৰিলোঁ। পইচা লৈ আৰু ভালদৰে আলোচনা কৰিম নেকি কয়?
হয় হয় মোৰো ভাল লাগিছে বহুত ধুনীয়া বিষয় আনিছা যিহেটো আপুনি।
আজি ইমানতে নহলে সামৰিছো। হয় ধন্যবাদ শুভৰাতি।